হেল্লো'
কি খবৰ?
ভাল পাই, আছো আৰু।
অ', ভালে দিয়া।
ঘৰত চব ভালে আছে?
আছে আছে, তোমালোকৰ?
আছে আছে পাই। বাকী খুৰাহঁত খুৰাহঁত কি কৰি আছেঁ?
আছে টিভি চাই আছে চবে।
অ', আচ্ছা তোমাৰ ঘৰত বহুত দিন যোৱায়ে নাই। বছৰে হ'ল ন নোযোৱা। তাকেটো খুৰাহঁতে চাগে মোক পাহৰি
নাই চবে কৈ থাকে স্নেহাৰ খবৰে নাই নাহে আমাৰ ঘৰত। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'।
হেল্ল' শুনিছা? অ', শুনিছোঁ শুনিছোঁ এ, কি বা হৈ গ'ল ঘপককে মাততো নাইকিয়া হৈ গৈছে। অ', কি কৈ আছিলোঁ চানডে ন চানডে বন্ধও থাকিব ইণ্টাৰশ্বিপো নাথাকিব পাৰি। খুৰাহঁতে চাগে মোক পাহৰিয়ে থাকিলে
নাই নাই কৈ থাকে জেঠায়ো কৈ থাকে স্নেহা নাহে আমাৰ ঘৰত। চানডে আহা মোক আগ এহে আগদিনাই ক'বা
অ', মই তোমাক আগদিনাই ক'ম দিয়া।
তাকে
তোমাৰ হাতৰ কিবা এটা খাব লাগিব আৰু
অ', বহুত দিন ময়ো বনোৱা হোৱা নাই।
তাকেইতো কি ভাত ধুনীয়া খানা বনোৱা তুমি। মনত পৰে জানানে কেতিয়াবা মোৰ যে মেইনলি মই বিশ্বাস কৰা যদি সেই সেইটো যে বনাইছিলা ডিজাৰ্টটো যে
অ', অ'।
সেটো ইমান মনত পৰে মানে খাব মন যায় মানে একদম ঠাণ্ডাত ঠাণ্ডা আছিল তাকো ফ্ৰিজ পা উলিয়াই দিছিলা, উফ অন্ত কন্ত ভাল লাগি গৈছিলে একদম।
এটা যে আংকালৰ বাটচ্চা আহিছিল
অ', আংকলৰ বাটচ্চাটো অ'। অ', অ', আংকলৰ বাটচ্চাটো গম পাইছোঁ।
তাৰ লগত কম ধেমালি কৰিছিলোঁ নে
অ', তাকেইতো উম, মনত আছে আছে। তাকেতো আংগল এই যে ধনী আংকলটো যে ন
অ', গম পাইছোঁ
বাটচ্চাটো কম ডেঞ্জাৰ আছিল নে
তাকে তপাই আংকালটো কি খবৰ, আছেনে?
আংকালক দেখাই নাপাওঁ ক'ত বা থাকে
হয় নিকি? তোমালোকৰ ঘৰ তলতে কিবা উম কম্পিউটাৰ কিবা কৰি কৰ নে কম্পিউটাৰৰ নহয় মানেক কিবা আছিল নহয় ঘৰত। অ', অফিচ আছিল নহয় নাথাকে নেকি আজিকালি তাতে?
উম দামী দামী গাড়ী ল'লে তোমাৰ কি এইখন ল'লে কি নাম এইখনৰ ৰ'বা
কিবা ইন'ভা ফৰ্চুনায়। ফাৰচুনাৰ বা বেলেগ ধনিচোন।
তাকেতো।
আৰু মনত আছেনে আমি যে কম্পিউটাৰৰ কিবা কাম কৰিছিলো। অ আমি হেৰি এপলাই- এডমিশন এডম এইটো ফাষ্ট ইয়েৰ আছিলে ছেকেণ্ড ইয়েৰ আছিলে?
নতুনকে ডিগ্ৰীত-
এই ডিগ্ৰীৰ ন।
অঁ'
এ ডিগ্ৰী নহয়।
ডিগ্ৰী হয় আমি নতুন নতুন যে কৰিম বুলি- কোনো যে পাৰা নাছিলো যে আমি লেপটপত কৰিলো। আমাক যে কৈ দিয়ে দুটাই অঁ'
ডিগ্ৰী ডিগ্ৰী হয় অঁ য়েছ য়েছ য়েছ য়েছ ডিগ্ৰী ডিগ্ৰী অঁ অঁ। অঁ প্ৰে কৰি যে দিছিলে সেই দাদা গিজনে।
তাকে,
ভাল লাগিছিলে সেইগেইদিন সেইবোৰ টাইমো কি আছিল?
কম ফুৰিলো ফুৰিছো নে আমি তেতিয়া।
বাপৰে সচাকে দেই কম ফুৰিছো আমি যে ৰেগুলাৰ লগ- কৰ টাইপ আছিলে ন সেইগেইদিন তুমি আমাক- ঘৰত আকৌ তোমাৰ লগৰজনীও আম আহে।
তুমি আমাৰ তাতে আহা, মানে এনেকে অহা যোৱা।
আহা যোৱা বাপৰে কম কৰিছিলো আমি কিমান ৰিলচ ফটোজ মাৰিছিলো।
তাকেইতো।
বহুত আহা যোৱা হৈছিল দেই আমাৰ এতিয়াহে- একদম মানে বিজি হৈ যোৱাৰ কাৰণে কমি গ'ল।
তাকেতো, সঁচা চব বন্ধ আছিল।
চব বন্ ফ্ৰী আছিল, মানে কি জানা আমি ডিগ্ৰী নোপোৱালৈকে চব ঠিক আছিলে ডিগ্ৰী- পোৱা পিছতে কিবা মানে কিবা টাইপ হৈ গ'লো এক্দম মানে। বিজিও হৈ গলো। লাইফটো কিবা আমা মানে কানেকশ্যন বোৰ সেনেকে নাইকিয়া হৈ যায় জানানে?
উম'
উমহু' বেয়া লাগে পাই ভাবিলে। তেতিয়া কিমান লগ হৈছিলো ফুৰিব গৈছিলো খাব গৈছিলো।
আমি যে ৰুযৌ গৈছিলো।
অঁ আমি যে যু গৈছিলো সেটো যু পৰা এচ কে গৈছিলানে তোমালোকে?
মই নগলো।
নগলা ন অঁ নাই নাই তোমাৰ লগৰজনীও নগল তুমিও নগলা আমি অকল যুৰ পৰা- গুচি আহিছিলো, কম ফুৰিছিলো যু চু গৈছো। প্লাচ তোমাৰ আংকলে যে আমাক যে খাব কাৰণে পইচা দিয়ে।
তাকেইতো আমি কেফেত যাই খাওঁ।
তাকেইতো, আমি যে কেফে গৈ পাওঁ ম কম খাইছিলো সেইকেইদিন।
ফ্ৰাইড মমো, ষ্টিম মমো।
তাকেইতো, -
ভাল লাগিছিল দেই সেইবোৰ দিনবোৰ।
ভাল লাগিছিলে, মানে পাঁচশ টকা পোৱাৰ লগে লগে একদম- গৈ খাই খতম পইচা
সচা আৰু ঈদৰ বজাৰো কম কৰিছিলো নেকি ফটো দিওঁ যে তোমাক
অ ফেঞ্চিত গৈ যে আ ফেঞ্চি বুলি নহয় মেকআপ কিমান মেকআপৰ বস্তু কিনিছিলা আৰু ঈদৰ বজাৰ বাপৰে ভাল আছিলে দে মৰম কৰিছিলে কিন্তু আংকলজনো কিছুমান আ কে কিন্তু মৰমীয়াল
উম
পাহৰিব নোৱাৰি কিছুমান মানে মানে নিজৰ নিচিনা হৈ যায় ন
অ' সেইটোয়ে ভাল মানুহ ভালেই ক'ম দিয়াচোন।
অ' তাকেতো, পইচাও দিছিলে আমাক মৰম কৰি। নিজৰ ছোৱালী নিচিনা ভাবিছিলে তোমাক।
তাকেতো, লৰাটো ডাঙৰ হ'ল সৰুটো।
হয় নেকি কিমান ক্লাছ পালে।
উম, তোমাৰ এ এইট এইট মান পালে চাগে।
এইট মান পালে নেকি এইত আজিকালি ক'ত থাকে দেখা চেখা নোপোৱা নেকি।
আ সেই তাতেই থাকে জু ৰদৰ ফ্লেটত।
অ যুৰদৰ ফ্লেটত ন
অ
অ আন্টিজনীও যে বহুত ধুনীয়া ধুনীয়া কাপোৰ কালেকশ্যন আছে মনত আছে তুমি যে এবাৰ পিন্ধিছিলা ফ্ৰেচাছত কি ধুনীয়া আছিল ন কাপোৰযোৰ
ইমান ধুনীয়া ধুনীয়া কাপোৰ জানা নে আণ্টিৰ ছোৱালী নাই ন আন ন্তিৰ মানে নিজেই বৌ মানে মেখেলা চাদৰ তুমি দেখি তিনিটা গদডেছ অকল মেখেলা চাদৰে
বাপৰে ছোৱালী নাই আমাকে এডপ্ট কৰি ল'ব পাৰিলে হয়।
চা
আমি আৰু কাপোৰ বিচাৰি বিচাৰি মৰি থাকো সেনে। থাকে ছোৱালী মানুহ বিলাকৰ এনেও চখ থাকে জানা নে কাপ
উম, মোৰ কাপোৰযোৰ ইমান ভাল লাগিছিল আন্তিৰ।
বহুত ধুনীয়া লাগিছিলে তুমি যে বে ব্লু কালাৰ চাদৰ মেখেলাযোৰ যে য়েলো কালাৰ ব্লাউজৰ লগত পিন্ধিছিলা কি ধুনীয়া মিলিছে।
তাকে।
কাপোৰযোৰ ধুনীয়া আছিলে।
এতিয়া মানে আণ্টিৰ লগতো মানে আন্তিৰ লগত ভাল আছে।
হো
এ মানে ঘৰত যোৱা টাইপ নহয় আৰু এতিয়া আগতে যিমান হৈছিল।
আচ্ছা আচ্ছা তোমালোকৰ ঘৰত আহাই নাই নেকি বহুত বছৰ হ'ল।
আ' আংকল আহে আন্তি এবাৰ ঈদতে আহিল।
অ' এইবাৰ ঈদত আহিছিল।
এইবাৰ আহা নাই যোৱাবাৰ আহিছিল।
উম, এইবাৰ আংকল আহিছিলে নে এইবাৰ ঈদত।
নাই নাহিলে, মাতিছিলো নাহিলে উম, উম।
অ' আতচ্ছা। যোৱাবাৰটো ময়ো গৈছিলোঁ ন'। অ' নহয় নহয় নহয় যোৱাবাৰ যো যোৱাবাৰ যোৱা হোৱা নাছিল।
উম।
যোৱাবাৰ যোৱা হোৱা নাছিল কিবা দিছে নে ঈদ বুলি যোৱাবাৰ আংককল জনে।
অ' এইবাৰ তেনেকে দিয়া নাই ৰ'বা' তেওঁ নাছিল নাথাকেই ন' ইয়াতে। বাহিৰত থাকে আজিকালি।
অ' আচ্ছা আচ্ছা সেইকাৰণে আকৌ বিজি হৈ গ'ল নহবা বিৰাট মৰমীয়াল আছিল দেই আংককলজনক যে মই। অ' কেতিয়াবা উম, মানে মনত পৰে এনেকে যে পইচা দিছিল আমাক খাবলে।
অ' তোমাক যে কয় সেইজনী কোন হয়।
অ' এইজনী কোন হয়, ধেত তেৰি আৰু। এ কি কয়। আমাৰ হেই শিল্পী তোমাক মোক তিনজনীকে যে আমাক দি দিছিল।
অ' অহ তাকে। আমি যে অফিচত যে লেপটপটো টিপি থাকো তাৰ।
অ' লেপটপত যি টি। টিপি, বেলেগ মজা লাগিছিল।
কৰিব নাজানো, বহুত টিপে।
ভাল লাগিছিল, কিন্তু দেই সেইকিদিন। এতিয়াহে মানে চব বিজি। কি যে অ বহুত চেঞ্জ হৈ গ'ল তাকেইতো।
সঁচাই।
মানুহবোৰ মানে টাইম হোৱাৰ লগে-লগে চেঞ্জ হৈ যায়, গম পাইছা নে।
সঁচা কিন্তু দেই।
অ' মানে টাইম যিমান গৈ থাকিব চেঞ্জ হৈ যাব মানে সেই। ধৰি লোৱা আজিতো। মন বোৰ বেলেগ হৈছে সেইটোৱে কথা ধৰি লোৱা আজি মই তোমাৰ লগত কথা পাতি আছো পুৰা একদম ভালকে কথা। থা পাতি আছো একদম আ গৈ আছোঁ ফুৰিছো মিলিছো। কেইদিনমানৰ পাছত বা কেইবছৰ মানৰ পাছত সেই পাহৰিয়ে যোৱা যাব। পাহৰি যোৱা মানে কি আৰু বিজি হৈ যাম মইয়ো মোৰ লাইত বিজি কত। তো ফুৰা চুৰা নহ'ব ক'তো যোৱা নহ'ব।
চাবা আহা যেতিয়া মানুহৰ অলপ পইচা হয় মানুহৰ অহংকাৰটো অলপ বেছি হয়।
অ', সেইটো হয় কিন্তু।
মানে নতুন-নতুন যাৰ হয়, কমৰ পৰা উঠে সেইবিলাক মানুহ অলপ মানে হেৰি হয় চাবাচোন।
সেইটো হয়য়ে যোন, যোনবোৰ তোমাৰ খণ্ডানি ধনী, তাহাঁতৰ একো ফাৰকে নপ। পৰে কাৰণ তাহাঁতে ধনীয়ে, কাৰণ তাহাঁতে ধনীয়ে, কিন্তু যোনবোৰ মানে নতুনকে উ। ঠে একদম ধনী হয় বা ফুটহোৱানি কি নাচাবা। তাকেটো লেবেল কি নাচাবা, একদম সোণৰ চেইন, গাড়ী। কি, কি নিকিনে তাহাঁতি তেতিয়া।
তাকেতো।
মই বহুত মানুহ দেখিছোঁ, ধনী হোৱাৰ লগে-লগে মানে তাহাতঁৰ ৰূপ। চেঞ্জ একদম মানে, বাপৰে বাপ। এ এইখন মুভি চাইছানে আ জোদাইখন। জোদাইখন তাই যে নিজৰ ঘৈণীয়েকক বেছি দিয়ে।
নহয়, হাজবেণ্ডক।
চৰী হাজবেণ্ডক বেছি দিয়ে, পইচাৰ কাৰণে। কেনেকা হ'ব লাগিব?
তাকেটো।
এ পইচা কাৰ তই এতিয়া তই চাব মানে মুভিখনত চাবা হা তই এতিয়া হাজবেণ্ডক বেছিলি
উম।
সি এতিয়া তোৰ পা মৰম নাপায়, বেলেগৰ মৰম মানে মৰম পায়। তাইওতো এদিন নহয় এদিন ৰিয়েলাইজ কৰিছে ন, মানুহ যেতিয়া ঘমণ্ডি হৈ যায়, যেতিয়া পইচা বেছি হৈ যায়। এদিন নহয় এদিন এনেও ৰিয়েলাইজ কৰিব। তাইওতো এতিয়া ৰিয়েলাইজ কৰিছে যে, সি মোক মানে মোৰ হাজবেণ্ডে মোক কিমান ভাল পাইছিল। আমি মিডিলক্লাছ হ'লেও কিমান মৰম দিছিলে।
তাকেতো। অভাৱে নিদিছিল তাইক তেতিয়াও।
অভাৱে নিদিছিল, তেতিয়াও অভাৱ নিদিছিল। সঁচা কথা। কিন্তু তাই হ'লেও মানে তাইক মানে অলপ বেছি এক্সট্ৰা লাগে আৰু।
উম।
এতিয়া, হেৰি ধনী হৈ যোৱাৰ পিছত কি হ'ল? কিয় তাইক চোন ট'ন মাৰি থৈ গ'ল। অ হেৰি কি কয়, মা শ্ৰী দেৱী আছিল ন শ্ৰী দেৱী। শ্ৰী দেৱীক চোন ট ট'ন মাৰি থৈ গ'ল, সেই যে ছোৱালীজনীয়ে যে তাই যে লগৰজনীয়ে।
তাই লাষ্টতো এক কোনোপিনেও নাপালে।
কোনোপিনেও নাপালে, সেইটো। আনকি তাইৰ লগৰজনীয়ে ট'ন মাৰি থৈ গ'ল। মোৰ তাত এতিয়া পইচা-পাতি নাই কি হ'ল কিন্তু মোৰ লগত মেইন মোৰ চাপৰ্ট আছে ন। মোৰ হাজবেণ্ড আছে তোৰ লগত কি আছে? কিমান বেয়া লাজৰ কথা এইটো চোৱা কিমান লাজ দি থৈ গ'ল। ত' সেইকাৰণে কেতিয়াও মানুহে মানে পইচা পাতি পালে নিজৰ অকাত পাহৰি যাবা না
আৰু এখন চাইছিলা সুৰিয়া বঞ্চন নেকি?
অঁ! চুুৰীয়া পাঞ্চামখন ছোৱালীজনী যে সেইজনী ছোৱালীয়ে আছিল চাগে ন?
নহয়-নহয়। সেইজনী উৰ্মিলা আছিল, সেইজনী।
নহয়-নহয়। সেইজনীতো উৰ উৰ্মিলা আছিলে। আৰে নহয়, উৰ্মিলাটো আছিলে আৰু এজনী যে শ্ৰী দেৱীৰ লগৰ আছিলে, যাৰ মানে তাই যে ধনী হ'ল, তাই ঘৰটো যে বিকিছে সেই লগৰজনীতো ঘৰ বিকিছিল ন, কাৰণ হাজবেণ্ডৰ হাজবেণ্ডৰ কিবা বেমাৰ হোৱাৰ কাৰণে ঘৰটো বেছি দিছিল। সেই সেইজনী কথা কৈছো উৰ সেইজনী একেজনী আছিলে নেকি ন?
একেজনী নাছিল বেলেগ আছিল এজনী।
হয় নেকি? কিবা একেজনী টাইপেই লাগিলে। অঁ! দেখাত একেই চাম ৰবা মই আজি গুগলত।
তাইওতো সেই উম মানে
ত অঁ! ধনী নহয় বুলি ৰিজেক
অঁ! কিন্তু এই এই এয় থাকি এয়ে চাপৰ্ট কৰি কিমান ধনী হৈ গল বাছে বাছ, গাড়ীয়ে গাড়ী।
সেইটোৱেতো সেইটোৱেটো কথা তাই
লাইফত চাপৰ্ট চিষ্টেমটো মেইন জানানে?
চাপৰ্টটো মেইন আৰু এনেও সি খান্দানী ধনীয়ে কিন্তু তাইক সেই কাৰণেহে সি সনেকুৱা হৈ গৈছে আৰু সি মানে বহুত চিম্পুল ল'ৰা অমিতাভ চন মানে সি মুভিখনত বহুত চিম্পল ল'ৰা আছিল। একোৱে নিবিচাৰিছিলে বাপেকৰ সহায় প্ৰতি মানে অকল বাপেকৰ সহায় কৰে ধেনেকি থাকে চিম্পল কে। সেইটো ধুনীয়াে আছিলে ন একুৱতো নহয় যে দুখীয়া।
উম মানে চব সি নিজে কৰিব খুজিছিল।
সেইটো আৰু মানে মুভি বিলাকত কিছুমান মানে বহুত ভাল ভাল বস্তু দেখাই দেই এই এইবোৰ আলটু ফালটো যি টি মুভি চোৱাতকে ন এইবোৰ ভাল মুভি চাব লাগে জনা?
সঁচা।
তেতিয়া মানে মান গম পোৱা যায় বুজি পোৱা যায়।
উম। কিছুমান মুভি কিন্তু ভাল বনাই ন।
ভাল বনাই ভাল বনাই কিছুমান মুভি মানে বহুত ভাল বনাই চায়ে ভাল লাগে মানে শিকা যায় জানা সেইবোৰ মুভি চালে। আৰু কিছুমান মানে এনেই আৰু এনে ক'বাত জোৰবা টু জোৰবা থ্ৰী কিবাকি সেইবোৰ আৰু মুভি নেকি, এইবোৰ সেই বোৰ মুভি হ'ল নেকি কোৱা?
ইমান বনায়ও দেই কি তেনেকুৱা।
অ হেটিয়া কিছুমান মানে কিছুমান মানে বুজি পোৱা যায় মানে এক দম ৰিয়েল ঘটনাই দিয়ে উম। মানে মুভি চালে সদাই ভাল তোমাৰ ৱৰটেত মুভি চাব লাগে জোনবোৰ মানে চাই পাই তুমি কি কিবা এটা শি ক্ষা পোৱা বা কিবা এটা নলেজ আহে এই এইবোৰ আলটো ধা তো মুভি চাব নালাগে, মইতো নাচাও এই জানানে। মই যিমান আজিলেকে বিশ্বাস কৰা যদি মই যিমান মুভি চাইছো ন চব মানে কিবা এটা ষ্টৰি থকা মুভিয়ে চাইছো। এই এনেই এনেই বোলে একচন বোলে ধিচুম ধাচাম ঘোচা গুচি মাৰা কিবা কিবি কৰা সেইবোৰ ইমান
আৰু এইখন যে আছিল, ৰামায়া বাস্ত হৈয়া এইখন।
কোনখন বা?
এইখন যে ৰামাইা বাস্ত হৈয়া নেকি।
অ', ৰামায়া বাস্তৱায়া সেইখনো কি ভাল লাগে সেইখন মানে সেনেকুৱা লাভ ষ্টৰিও ভাল লাগে জানা।
সঁচা ইমান কষ্ট কৰি পিনে তাইক লৈছে মানে মানে সি ভাবিছে তাইক যদি আনিম মই সন্মানো আানিম। চবৰে মানে ইজাজত লৈ ককায়েকৰ পৰা মাকৰ পৰা তাৰ ঘৰৰ এগেইনষ্ট আছিল চবেই কিন্তু সিটো মানালে ন লাষ্টত চবকে।
সেইটোয়েতো লাষ্টতো মনিলগে না আৰু তাই তাই বোলে দুখ দুখীয়া তাই খু কোনটো এংগলৰ পুৰা দুখীয়া। মেৰে মেৰে গাও হে, গাও মে গায় হে, গায় কি কিবা হে চে বাক ক্ৰিয়া হে, কিবা হে অ' মাই গদ। এটা ৰীলত দেখিছিলানে ইতনা ইতনা গাৰিব টম ই মুজে হি বনা দেতে।
সঁচা।
ধেত তেৰি।
তায়ে চোন ধনি অ', এটা বক্ৰি বিকিলে চোন বিছ হাজাৰ।
সেয়াই, হা?
এটা বক্ৰি বিকিলে চোন বিছ হাজাৰ।
সেটো, কি যে হ'ব।
অ'।
হে-হেৰি কি কয়, দিয়া তেন্তে ভাল লাগিল কথা পাতি।
অ', ঠিক আছে দিয়া, ভাল লাগিল মোৰ আকৌ
কৰিম কৰিম নিশ্চয়, মানে এই চাহ খাওঁগৈ, মাতি আছে।
ঠিক আছে।
দিয়া দিয়া অ'কে।